হয়।
হয় কি কৰিছে।
মই আছিলোঁ এনেই।
অ খোৱা বোৱা কৰিলে।
খোৱা বোৱা কৰা হ'ল বাৰু।
অ অ। বাকী খবৰ খাতি কেনেকুৱা আপোনাৰ মোৰো খালো বাৰু মই।
অ অ। মোৰ আছে আৰু ভালেই কোশলে ভালে বাকী। কি গা চা ভাল।
গা ছা ভালেই আৰু কিন্তু বৰ এটা ভাল নহয়। তাকে অলপ কিবা কিবি হৈ আছে। গেছ চেছ টাইপৰ কিবা প্ৰব্লেমো আছে এবাৰ দেখুৱাইছিলো ডক্তৰৰ ওচৰত কিন্তু অ', প্ৰব্লেম টো ঠিক হোৱা নাই আজিলৈকে।
অ', হয় হয়। মোৰো একেই অলপ অলপ গেছৰ প্ৰব্লেম হৈ থাকে। উম, তাকে আজিকালি উম, কওক
গেছৰ প্ৰব্লেমটো আজিকালি বহুত বাঢ়ি গৈছে দেই এইটো শিক্ষা স্বাস্থ স্বাস্থ্য ব্যৱস্থা টো ইমান উন্নত হৈছিল ভাবিতো এনেকুৱা ধৰণৰ প্ৰব্লেম বিলাকৰ মানে সঠিক সেইটো এতিয়ালৈকে ওলোৱা নাই ন' সঠিক মেডিচিন এটা তাকে। আপোনাৰ এইটো কথা এটা ওলাই হ' ইয়াতে চাব দিয়ক। আমি কিন্তু যদি আৰু আগতকে চাবলৈ গ'লে আমাৰ স্বাস্থ্য ব্যৱস্থাটোৰ কিন্তু বহুত
উম, উন্নত হৈছে সেইটোও ক'ব লাগিব হয়।
হয় হয় এনেকে আগৰ আগৰ লগত এবাৰ কম্পেয়াৰ কৰি চাওকচোন নিজৰ আমাৰ স্বাস্থ্য ব্যৱস্থাটো।
হয় এতিয়া বহুতখিনি বদলি গৈছে। মানে পতককে ক'ত কি বেমাৰ হৈছে ওলাব
হয় হয় চব চব উলিয়াব পাৰি আগতে আপোনাৰ তেনেকুৱা না আছিলে আগৰ দিনত আপোনাৰ এতিয়া যদি বেমাৰ হয় আগৰ দিনত বেমাৰ হলে বেমাৰৰ কাৰণে আপুনি আৰু ৰোগটো মানে কেনেকে এতিয়া কি হৈছে ধৰাই পেলাব মানে বেমাৰটো। ব হেৰি নাছিল না এইটো কি বুলি কয় ব ব্যৱস্থা নাছিলে নহয়। এতিয়াতো আপোনাৰ এতিয়াৰ দিনত বহুত ধৰণৰ ব্যৱস্থা চিকিৎসা ছিগি জাই মানে কি বেমাৰ হৈছে সেইটো ধৰা পেলাবৰ কাৰণে এতিয়া আপোনাৰ চিটি স্কেনৰ পৰা ধৰি এম আৰ আইৰ পৰা ধৰি তাৰপিছত আকৌ আল্ট্ৰাচাউড টাইপৰ প্ৰব্লেম আনকি আনকি আপোনাৰ অ', গোটেই বডিটেৱে মানে স্কেন কৰিব পাৰে আৰু আজিকালি কম্পিউটাৰ যুগত ন' স্বাস্থ্য স্বাস্থ্যৰ ক্ষেত্ৰতো বহুত উন্নত হোৱা দেখা গৈছে কিন্তু দেই আগতকে মই আগৰ তুলনাত আহ বহুত বেছি ডিফাৰেন্স দেখিছো এতিয়া বৰ্তমান। আগতে কি হৈছিলে জানে আগতে আগতে যেতিয়া মানে ডাঙৰ প প্ৰাকৃতিক দুৰ্যোগ কিব কিবি হৈছিলে।
হয়।
তেতিয়া আপোনাৰ তাত মানে মহামাৰীৰ সৃষ্টি হৈছিলে। মহামাৰী আপোনাৰ মহামাৰী মানে ডাঙৰ ডাঙৰ বেমাৰ হৈছিলে। মেলেৰিয়া হল কলেৰা হওক ডায়েৰিয়া এইবোৰ হৈছিলে। ত' এইবোৰ হোৱাৰ পিছত মানে এইবোৰ মানে পতকে নিৰাময় কৰিব নোৱাৰে আৰু আমাৰ হেল্থ কেয়াৰিষ্টেমটো ইমান ডেভেলপ নাছিলেতো তেতিয়া।
নাছিলে নাছিলে হয়।
হয়।
ইয়াৰে নিৰাময় কৰিবলৈ মানে বৰ অ' অসুবিধা হয় মানে অলপ আজিকালি আজিকালি নিৰাময় অতি সহজে কৰিব পাৰে। কলেৰ যেনেকে পানীৰ পৰা হোৱা বেমাৰ। মেলেৰিয়া ডেংগু এইবিলাকৰ পানী ৰ পৰাই জন্ম হয় ন'।
হয় হয়
আৰু ডায়েৰিয়া হওঁক এইবিলাক আজিকালি অতি সহজে নিৰাময় কৰিব পাৰি আৰু আপুনি ইয়াৰ বিষয়ে কি কি জানে বাৰু কওকচোন মোক অলপ আপুনি কেনেকুৱা কেনেকুৱা চেঞ্জ দেখিছে বাৰু
চেজ মানে আগৰ তুলনাত যদি কয় ন আগতে মানুহে বেমাৰ ভাল কৰিবলে কিছুমান বেজালী চিকিৎসালয় বেজবোৰ বা সেইটো প্ৰকাৰে ভাল কৰিব বিচাৰে কিন্তু আজিকালিৰ দিনততো সেইটো টুটেলিটো মানে ক'ব গ'লে ইলিগেল কাম হয় আৰু ক্ষেত্ৰত যদি চাব যে আগৰ দিনত কিছুমান বহুত আহ কিবা বেমাৰ হ'লে কিছুমান ভূত পিসাঁজ পোৱা বা এনেকুৱা নহ কিছুমান আহ নীতি নিয়মবোৰ দেখা গৈছিলে আগৰ দিনত আৰু এইটো ক্ষেত্ৰত বহুত মানুহ মানে অন্ধবিশ্বাসত আহ বলিদান হব লগা হৈছিলে হয় হয় কিন্তু আজিকালিৰ দিনত যদি চাব যায় আধুনিক যোনিবিলাক মেচিন ওলালে বা যোনখিনি মানে স্বাস্থ্য বিভাগ যোনখিনি আহ যন্ত্ৰ লালে সেইখিনিৰ পৰা আজিকালি সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ বেমাৰো ধৰা পৰা যায় এইটো ক্ষেত্ৰত গম পাই যে যে মানুহজনৰ- কোনো ধৰণৰ অন্ধবিশ্বাসত হেৰি হোৱা নাই আহ যে এখেতৰে এইটো বেমাৰ হৈছে। সেইটো সম্পূৰ্ণৰূপ আজিকালি উলিয়াব পাৰ এইক্ষেত্ৰত কব লাগিব যে আম স্বাস্থ্য বিভাগ। টো বহুত আগবাঢ়িলে আৰু আহ মানুহৰ মানসিকতাতটো বদলি হ'ল।
হয়ঁ হয়ঁ হয়ঁ সেইটোয়ে আগতে আপোনাৰ বেমাৰ যদি হয় মানে বাওযনাৰ ভাৱে মানুহজন নাবাচে নাবাচিব আৰু তেখেতক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়া হ'ব ভাল হ'ব আৰু এনেকে বাহিৰলৈ উলিয়াই দিয়া। শুৱাই থয় বাহিৰ আহি পেলাই কিন্তু আজিকালিৰ দিনত তেনেকুৱা নহয় আজিকালি দিনত যদি এখন মেডিকেলত যদি আপোনাৰ - যদি হাৰ মাৰি দিছে তেনেহলে হাত দাঙি দিছে যদি তেনেহলে- এ তেখেতসকলে মানুহজনক মানেমান ইমানতটো কনফিডেন্ঞ্চ আহিলে যে এইখননে নাইৰে পৰা বেলেগ এখন - মেডিকেল ললৈ যাব বা- কিন্তু কিন্তু অলপ পইচাই দৰকাৰ হ'ব কিন্তু তথাপিতো মানে- সেইটো মানে সেইটো কনফিডেন্ঞ্চ আহিলে আগতে সেইটো নাছিলে আগতে যদি আপোনাৰ মানুহ এটা যদি ঘপকে ঘপকে এক্সিডেন্ট হয় এতিয়া ধৰি লওঁক গাড়ী এখননৰ ক'ৰবাত এক্সিডেণ্ট হৈ গ'ল ত মানুহজনৰ মানে- অঁ যদি অকণমান যদি অকমান অৱস্থাাতটো বেয়া হৈ যায় হাত ভৰে ভঙাত। ধৰি বুকুত চুকুত যদি দুখ পাই যায়। বা কিবা ফাটি গৈছে আৰু মাথা চাথা অকণমান।
উমঁ হয়। উচচ
মানে মানুহ নাবাচছে আৰু এইেইটো এৰি দিয়া ভাল হ'ব আৰু তেনেকে বহুত কিমান মানুহ মৰিছে আগৰ। আগতে চাগে এতিয়া কিন্তু তেনেকুৱা নহয় এতিয়া আপোনাৰ সেইবোৰ সেইবোৰ এটা সৰু সৰু এক্সিডেণ্ট এইবিলাক। এইটো আনকি এম্বুলেঞ্চ ঠিক হৈ যাব যিবিলাক ওৱান জিৰ' এইট থাকে মেডিকেল যোৱা গাড়ী। সেইবোৰ আজি আজিকালিৰ দিন মানে এইটো এটা সৰু সুৰা কথা আৰু। একো ডাঙৰ কথা নহয় আৰু এটা সৰু চাৰ্জাৰী কৰিব ঠিক হৈ যাব। তাকে। তেনেকুৱা ধৰণৰ এই চাৰ্জাৰীৰ কথা চাৰ্জাৰীৰ পৰা ধৰি আনকি চাৰ্জাৰী টাইপৰ বস্তুও ওলাই গৈছে ন।
ওম ক'ব পৰা হয় হয় ওলাইছে আজিকালিতো- উমঁ!
আগতে আগতে মানুহৰ এতিয়া ধৰি লওঁক। অঁ চকুৰে অপাৰচন কৰিব লাগে চকুৰ চকুৰতটো বেয়া হয় মানুহ ন। চকুৰ ড্ৰাইভাৰ অপাৰচন কৰত চকুৰতো মানে চুবও নোৱাৰেটো ইমান- এ চেঞ্চিটিভ বস্তু চুই দিলে এ মানে ভাবিব আৰু ফুটি যাব তেনেকুৱা এ বোলে। আজিকালি সেই চকু কাটি মেলি তাৰ অপাৰেচন কৰি চকুৰ যোনটো অৰিজিনেল লেন্স- তাক অত বেলেগো লগাই দিব পাৰে বদিৰ- মানুহৰ আহ এতিয়া হাৰ্ উলিয়াই পেলাই হাৰ্ৰ জেগাত আমি পেষ্ট মেকাৰ লগাই দিব পাৰো। ত' স্বাস্থ্য ব্যস্থাটো মানে বহুত বেছি ডেভেলপ হৈছে। ছে আৰু গোটেই অল থেংকছটো, অল থেংকছটো এইটো চাইন্সৰ। গোটেই থেংকছটো আমি বিজ্ঞানক দিব লাগিব। বিজ্ঞানৰ জৰিয়তেহে এইবিলাক হৈছে। আগৰ দিনত আপুনি যেনেকে ক'লে, হয়। আাগৰ দিনত যেনেকে ক'লে এই, এই এইটো কি বুলি কয় ভুৱা হেৰি বিলাক আছিলে যে। এ ভুৱ বিলাক বেজ বিলাক আছিলে। এই সেইবিলাকে সেইবিলাকৰ মানে, কোনোৱে আজিকালি বৰ্তমান সমাজত- সেইবিলাকৰ স্থান নাইকিয়া। বুজিছে সেইবিলাক সিহঁতি মানুহো বচাব নোৱাৰে এনেই- নে এইবোৰ কৰে আৰু জৰা ফুকা কৰি মেলি দেখুৱাই আৰু। দুখ লাগিছে বুলি কয়, দুখ লাগিছে বুলি ক। মানুহজন মৰি থাকে, ত' মানুহ ঘৰৰ অশান্তি হয়। তাতকে এতিয়া। এতিয়া ডক্তৰে আপোনাৰ ধুনীয়াকে বচাই দিব পাৰে, আৰামত বহুত বেছি ডেভলপ হৈ গৈছে।
হয় নিশ্চয়, হয় বাৰু। উম। অঁ তাকেই এতিয়া, মানে। সেইটোৱেই লাগে মানুহক ন এতিয়া। যেনেকে বাকী ক্ষেত্ৰতো, যেনেকে উন্নত হৈছে। অ' যিকোনো ক্ষেত্ৰ। ক্ষেত্ৰত হওক, টেকনলজিৰ ক্ষেত্ৰত। সেইটো ক্ষেত্ৰত বহুত ভাল মানে কাম হৈছে আমাৰ। স্বাস্থ্য বিভাগত আৰু এইটো আৰু উন্নত হোৱাটো লাগে।
আৰু উন্নত হ'ব লাগে হয়। উম। এতিয়া মোৰ মতে, আমাৰ অসমত যিমানবোৰ হস্পিতেল আছে, ক্লিনিক আছে। তাতকে আৰু আমি আৰু যেতিয়া অলপ দিনৰ পিছত চাম, আৰু দহ পাঁচ বছৰ, দহ বছৰৰ পিছত চাম। তেতিয়া আমাক মানে আৰু উন্নত হোৱাটো লাগে। আৰু ধৰি লওক মানুহৰ মানে, মানুহৰ মানে মৃ। ত্যু হাড়টো মানে একেবাৰে মানে জিৰৰ ওচৰলে আহিব লাগে আৰু। শূন্য ৰ ওচৰলে আহিব লাগে আৰু। কিন্তু আগৰ তুল আগতে আপোনাৰ যদি মানুহ। বেমাৰ হৈছিলে, তেনেকুৱা হোৱা নাছিলে এইটো ঠিক কৰিব নোৱাৰিছিলে। এইটো মানে। একেবাৰে আ হেৰি হৈ গৈছিল আৰু একেবাৰে, উম। মানে, মৰিব গ'ল বুলি আগতীয়াকে মানি লৈছিলে আৰু।
উম। আৰু এইটো ক্ষেত্ৰত মানে এটা ক'ব পাৰি। মোৰ ক্ষেত্ৰতে এবাৰ হৈছিলে। মানে কি হৈছিলে, মোৰ এটা তঞ্চিল বেমাৰ হৈছিলে হা। তাৰ পৰা কি হ'ল। মানে বহুত আহ মানে, সেইটো যদি ইভাগে যদি চাই মানে এনেকুৱা লাগিব যেন, আ, আপোনাৰ আ। পানী খাই থাকিব লাগে মানে। হিপটো আপুনি গিলি থাকিব নোৱাৰে। কিন্তু মানে ইমান অসা। অসুবিধাত আছিলোঁ। কিন্তু এবাৰ গৈ যেতিয়া চেকআপ কৰালোগে। আধুনিক চিকিৎসাত। আ এবাৰতে ঠিক কৰাই দিলে। মানে সেইটোতো ক'ব লাগিব।
টনচিলৰ হয় হয়। টনচিলৰ আজিকালি বহুত মেডিচিন ওলাই গৈছে টো। আপোনাৰ এইটো কি বুলি কলা চলাত দি দিব কিবা। কুলকুলি কৰিব পৰা। ভায়েক একে চাতে আপোনাৰ ঠিক হৈ যাব। এইবিলাক মানে কি ক'ব আজিকালি বহুত বেছি। আজিকালি আপোনাৰ উম, পেট কাটি, হেৰি কাটি। কাটি পেলাই মানুহ বচাই আনিব পাৰিব। আকৌ। এইবিলাক অপাৰেচন কৰিব পাৰিব। কি বহুত মানে চাবলৈ গ'লে কৰিব ভাবিব নোৱাৰা কাম। কিছুমান কৰি আছে বৰ্তমান।
হয়-হয়, উম।
তাকে।
স্বাস্থ্য বিভাগ অ', উম, বহুত কাম কৰিছে হয়। উম।
হয়, হয়।
আৰু তেনেকে হয়। অ তেনেকে আৰু অ আৰু হোৱাতো লাগে। আৰু কি কয় উম উম হয় হয় ভৱিষ্যত আৰু লাগে। আৰু বহুতক হেল্পো কৰিছে।
হয় হয় আপোনাৰ অকণমান নেটৱৰ্কটো বেয়া নেকি বাৰু?
অ এই বৰষুণ হৈ আছে।
অ একে মোৰো মোৰ মই অলপ কম কম শুনিছো মানে আমাৰ ইয়াতো বৰষুণ দি আছে সেইটো কাৰণে অলপ।
অ আচ্ছা হয় হয়।
ঠিকে আছে ন তক বেয়া যদি আপুনি পিছত ফোন কৰিব তেনেহ'লে নে কি কয়।
হয় হয় অ বাকী বাদ। ভাল লাগিল হয় হয় ঠিকে আছে হয় হয় হয় বাৰু। উম।
বাৰু দিয়ক ঠিক আছে আজিলৈ ৰাখিছো আৰু।
ঠিক আছে ঠিক আছে হ'ব।